হেল্ল'! অ', কি কৰিছা?
এ কি কৰিবা আৰু মাক অকন পাচলি, চাচলি খিনি কাটি দিলো।
অ', বাকী ভাল নহয়?
ভাল, ভাল, তোমাৰ কেনেকুৱা?
উম, চলি আছে আৰু দেই। তাৰপা গৰম কেনেকুৱা পাইছা? আজি নিৰামিষ।
অ'।
নিৰামিষ বনাইছে তোমালোকৰ?
আমাৰো নিৰামিষ।
তাকেহে, তাৰপিছতে বাকী এতিয়া কেনেকুৱা পাইছা?
এই গৰম বহুত আৰু বুইছা, তাক তাতে আকৌ আজি হেৰি, এইটো কি বুলি কয় মোৰ টিউচন থাকে যে,
অ', অ'।
এ টিউচন কেইটা কৰি আহিলো, ইমান অশান্তি লাগে নহয়। আৰু পঢ়ুৱাই থকা, মূৰটো খটোৱাই থকাটোও, মোৰ চোৰ বিষাই আহিছে।
বিখাই যায় আৰু তুমি সেইসোপাক তাহাঁতক পঢ়ুৱা মানে তুমি নিজে কিবা, পাহৰি বাগে কথা তেনেকুৱাই হৈ যায়।
অ' মানে অভিজ্ঞতাটোৰ কাৰণে কৰি আছো আৰু।
এইটোৱে আৰু তোমাৰ নিজৰো নিজৰো বস্তুবোৰ মনত থাকে দিয়াচোন।
অ' সেইটোয়ে সেইটো অভিজ্ঞতা নিজৰ বস্তুখিনি মনত থাকে আৰু ধৰা কিবা এটা পোৱাও যায় নিজে চলিব কৰিবলৈ।
সেইটোৱে সেইটোৱে চ'সেইটো কাৰণে সুবিধা হয় আৰু
অ ' এই আৰু মানে কি জানা নাই হেৰি এইটো তো এই পহুৱাই থাকিলে পহুৱাই থাকিলে। বহুত এক্সপিৰিয়েঞ্চ হৈ যায় মানে।
উম- হম সেইটো ক'বই নালাগে।
আৰু মানে নিজৰ খিনিও কৰিব লাগে যে, সেইটো কাৰণে অকমান কষ্ট হয় আৰু।
কষ্ট মানে মেইন কথা সেইটোৱে, তোমাৰ নিজৰ পঢ়া নিজৰ খিনিও থাকে। তাৰ ওপৰিঞ্চি আৰু তাহতক অকমান সময় পঢ়োৱা পাছত দেখোন নিজৰ পঢ়াত তোলে তোমাৰ যাবলৈকে কিবা দেখোন মূৰটো গৰম হে হৈ আহে।
উপায় নাই আৰু সেইবোৰতো আৰু জীৱনৰ এটা অংশ থাকিবই, এইবোৰ দিয়াচোন ভাল।
তাকেইে তো সেই টো তেনেকে চলিব লাগিব।
অহ।
বাকী মায়ে কি কৰিছে?
এ মায়ে মই পাচলি- চাচলি কাটি দিলো যে, মায়ে ভাত তাত লাগিছেগে সেইটো কাৰণে। তোমালোকৰ মাৰ বনাই হ'ল?
বনাই মানে তোমাৰ ভাতকিটা তুলিবলৈ আছে আৰু। লাহেকে তুলিবগে অকমান খোৱাও দেৰি হয় যে।
অ।
এ বাকী কৰ'বাত ফুৰিবলৈ মেলিবলৈ গৈছানে?
এ ফুৰিবলৈ মেৰিবলৈনো কি বুলি যাবা, হ'লেও ভাবি থৈছো এইবাৰ।
উম- উম।
মানে যি কাম থাকক- নাথাকক সেইটো পিছৰ কথা এ ওলাই যাম আৰু।
তাকে হেও অকমান ক'ৰবাত যাবলৈও মন যায় নহয়।
আমাৰ ল'ৰাবোৰ ভাইটিহঁত চব ঘূৰি- ফুৰা আমি মাইকী মানুহবোৰ হে ঘৰ ম ভিতৰত থাকিব লগা হয়। মাহঁতৰ লগত মোৰ এনেই মই থাকিব লগা হয়। আৰু যাবলৈও নিদিয়ে বেলেগলে। তাৰ পিছত এইবাৰ বোলো ভাবিছো, এই গুৱাহাটী ফালে যাম, নাজানো আৰু শ্বিলঙে যাওঁ নে কলে যাওঁ।
বুজি পাইছো।
যাম আৰু। মুঠতে শ্বিলং বুলিয়ে ধৰি থৈছোঁ, এতিয়ালৈকে নাজানো আৰু।
তাকে তুঙ- তাও যাও নেকি এবাৰ।
অ- অ, যাব পাৰা।
তাকে ভাবি আছো আৰু কি হয়।
নাম চাই ন?
নামচাই- নামচাই।
অ, নামচাই আকৌ ইউনিভাৰ্চিটিৰ আমাৰ এই দাদা এজনও পঢ়ি আছে নহয়।
অ- অ আতচছা।
তাৰ সেই ফালে জেগাটোৰ নামটো শুনিছোঁ বাৰু।
বৰ ধুনীয়া আৰু তুং- তাও ৰিজৰ্টখন যে ইমান ধুনীয়া।
অ, তালৈ যে আমাৰ এই হেৰি এইটো কি বুলি কয় মানে নেক্সট মাহতে যোৱা কথা ওলাই আছে বুজিছা।
অ- অ।
এ নেক্সট মাহতে যোৱাৰ কথা ওলাই আছে। এতিয়া কেতিয়া যাওঁ সেইটো নাজানো আৰু।
গ'ম পাইছো।
এই, নেক্সট মাহতে যা- যাওঁ- যাওঁ উলাম মানে বুলি ভাবি আছো।
তাকে হে মইও তেনেকে ভাবিহে আছো। আৰু তোমাৰ এনেকুৱা হোৱা মানুহবোৰ তোমাৰ প্ৰথমে যাম বুলি কব, তাৰ পিছত দেখোন নোলায়ে।
অ'সেইকাৰণে কি হয় নাজানো আৰু ভাবিছো। সেইটোৱে তোমাৰ প্লেনিং শ্লেনিং কৰি চব পাতি মেলি আজৰি হৈ তাৰ পিছত আকৌ মুৰা- মাৰি সময়ত নাযাওঁ বুলি কৈ দিয়ে নহয়।
এ তেনেকুৱাই নাযায় পিছত আকৌ আমাৰ নিজৰে বিপদ হয়গৈ গৈ পেলাই।
সেইটোৱে মানে আশা কৰি পেলাই তুমি ম'ই যে এবাৰ বজাৰ- সমাৰ কৰি মই পস্তাইছো মানে তোমাৰ বজাৰ- সমাৰ কৰি কাপোৰ- কানি গোটাই মেলি তাৰ পিছত হঠাৎ নাযাও বুলি কৈ দিছে একদম তেনেকুৱা কিমান খং উঠিব ভাবাচোন মই যে এদম সেই বচ বস্তুটো মানে বিৰাট অশান্তি পাওঁ জানানে? তাৰপাছতে বাকী এতিয়া উম,
আজি জানা নে আম আনিছিলে আম খালোঁ ইমান ধুনীয়া।
অ',
মনটো একদম তৃপ্তি হৈ গ'ল আৰু।
তাকে, বৰ ভাল লাগে আম যে সেইদিনাখন সেই বাৰীৰ আম তোমাৰ বাৰীৰ আম মানে তেনেকে উম জেঠাইৰ ঘৰৰ পৰা সেই দি পঠিয়াইছিলে কেইটামান তাৰ পিছত তেনেকে খালোঁ খাবলে ইমান ধুনীয়া। তাৰ পিছতে সেই আমগেইটা খালো যিমান বেছি নহয় আৰু তাপা তোমাৰ পোকে খোৱা চ চুকে খোৱা মিলি মানে তাৰপিছতে তোমাৰ সেই
অ', নহয় এই মই মানে এই বাকলিটোৰ সতি আম খাইহে ভাল পাওঁ।
গ'ম পাইছো মইও সেই তেনেকা মোৰ আকৌ কি হয় এই সৰু আম হ'লে লেঙেৰা আম মানে দেই সৰুটো যে তাপা সেই গোটাকে মায়ে বাকলি গুচাই দিয়ে তেনেকে অকনমান খাই ইমান ভাল লাগে।
এই আমি-আমি জানানে আমাৰ ঘৰৰ ওচৰৰ আগতে আম এজোপা আছিলে দেই
অ'অ'
আমজোপা মানে কেনেকুৱা জানা নাই একদম এই সেন্দুৰীয়া আম বুলি কয়।
উম, উম গম পাই আছো অ'।
ৰঙাও হৈ থাকে অকনমান অ, মানে ৰঙা ফুটফুটীয়া নিচিনা আমি ৰা ৰাতিপুৱা চাৰিটামান বজাতে উঠো আম পৰিছে নেকি চাবলে?
অ' অ'
দাৰপছত আও অ'আৰু মানে কি হয় চব মানুহ আমৰ দিনত সোনকালে, সোনকালে উঠে।
অ' অ'
মানুহ ঘৰৰ পৰা আনিব লাগে সেইকাৰণে।
গ'ম পাই আছো, গম পাই আছো। আমাৰ সেই তেনেকে এইবাৰ কিনা আম খুৱা হোৱা নাই মানে কি কিনা আমটো সেই ডক্তৰে মানা কৰিলে। তাৰ পিছত এতিয়া আকৌ সেই কিবা মাজতে বোলে অকমান হেৰি হৈছে বুলি সেইদিনাখন ডক্তৰে ক'লে বোলে কিনাআমটো নাখাবা দেই।
নয়, নয় তাত মেডিচিন দিয়া পাইছে নহয়।
অ'তাৰ পিছত সিদিনাখন তেনেকে ক'লে আছ কলত আকৌ ভয় লাগে নহয় তাপা খোৱা নাছিলো তাৰপা সেইদিনা আকৌ জা ঠাই ঘপককে উম, ল'ৰা দাদা হাত
মই সেইদিনাখন আনিম বুলি ভাবিও মই নানিলো।
অঁ
বজাৰলে গৈছিলোঁ।
সে তেনেকুৱাই হৈছে মানে বস্তুতটো দেখিলে লওঁ লওঁ লাগে নাই। আ, মায়ে সেইদিনাখন মাই বোলে নাই ন'লও দেই আৰু এবাৰ কৈ দিলে মানে
আৰু নাজানো নহয় কোনটো ভাল কোনটো বেয়া।
অঁ সেইটোৱে, আৰু ভয় লাগে এবাৰ কৈ দিয়াৰ পিছত ভয় লাগে আকৌ। তাৰপিছত সে তেনেকে যে কৈ দিলে। তাৰপিছত কৈ দিলত অনা নহ'ল, তাৰপিছত অনা নহ'লত সিদিনাখন হে উম, জেঠাইৰ ল'ৰাটোৱে দি থৈ গ'লহি
তাৰপাছত সি দিলত যেনিবা সেইকেইটা হে তেনেকে খোৱা হ'ল তাৰপিছত আকৌ পৰহি নহয় আজি
আমাৰ মানে বেলেগ নহ'লেও এই পদুনা সৈটি আমৰ চাটনিটো হয়ে আও
অঁ, কেঁচাটো।
কেঁচা আমৰ আৰু এতিয়া পকিলেও আমাৰ মাহঁতে ভাতৰ লগত একদম আম কাটি কাটিহে খায়।
খাই খাই আমাৰ জেঠাই হঁতৰ ঘৰত তেনেকে খাই খালি মই আকৌ বৰকে আমটো ভাতৰ লগত ইমান ভাল নাপাওঁ।
মই সেই শুদাকে আমটো খাইহে ভাল পাওঁ। এতিয়া আকৌ সেই নতুনকে ৰেচিপিটো যে ভাইৰেল হৈ আছে তুমাৰ মেংগ স্তিকিৰে যে উম, বৰা চাউলৰ লগত
অঁ অঁ, অঁ।
এইবোৰ খাই পোৱা নাই বাও, কেনেকুৱা কি নাজানো আকৌ ভয়ো লাগে ন' বনাম খাবলে বেয়া হ'ব। বেমাৰ ওলাব বোলো।
অ', বেছি বস্তু খাবও নালাগে দেই।
সেইয়টোৱে অপ কাৰণ গাখীৰ লগত বিশেষকে আমাকতো টেঙা বস্তু খাবলেকে নিদিয়ে।
আমৰ লগত গা খীৰ ৰুবা সেইবোৰ মিলাই মেলি খালে কাইলে যদি অপকাৰ কৰে কি হ'ব? মোৰ যে সেইবোৰ বৰ ভয় লাগে পাই।
অপকাৰ হ'বলও আছে।
সেইটোৱে পইজন হৈ যায় বুলি ভয় লাগে ন' চবৰে পেটে নুসোজেটো।
অ', এ, কিন্তু এ ব একে চ'বেই বনাই বনাই খায়ে আছে।
অঁ', খুব খাইছে এই কেইদিন এ, মোবাইলত পাইছোঁ তাকে কিন্তু খাবলে ভয় লাগে জানানে, মানে কি আমাৰ আকৌ পেটবোৰে এতে সোজে বা নোসোজে।
আ আমাৰ খানাতো অকমান বেলেগ হৈ যায় যে।
সেইটোৱে এতিয়া আমি মানে কি নৰ্মেল খাই খাই তোমাৰ জি টি দেখোন খাবলেকে ভয় লগা হ'ল।
আজিকালি মানুহৰ যিহে গেছৰ বেমাৰ। তোমাক গেছৰ প্ৰকোপত আজিকালি যি টি বস্তু খাব লেকে ভয় লাগে। মই আক' পিছে এইকেইদিন মই মা, আমটো এনে মই বৰকে অইন আমটো তেনেকে উম, যে
আ-আমাৰ মানে দেউতা সিদিনা খন এই নগাঁওলে গৈছিলে দেই। নগাঁৱলে যাওঁতে তাৰপিছত মানে এই শাক পাচলি অলপমান কিনি আনলে, তাত অকণমান সস্তা।
গ'ম পাইছো অঁ।
অ', কিনি আনি পেলাই তাৰপিছত আও কিন্তু তুমি বিশ্বাস কৰা। আ, মইয়ো ইমান বজাৰলে গৈ আনো। ইমান ধুনীয়া পাচলি মানে মই সাৰ দিয়া নে কি বাৰু মই নাজানো মানে একদম ফ্ৰেছ আৰু কুমলিয়া
অ
মানে কাটিলেই কাটি থাকিব মন যায় মানে ইমান ধুনীয়া আৰু থৈ দিলেও বেয়া হোৱা নাই খুব সম্ভৱ সেয়া নিজৰ কাবাৰ ঘৰৰ খেতি কিন্তু
অ অ অ
ইমান ধুনীয়া মানে
তাকে এই বাৰীৰ পাচলিবোৰ বৰ ধুনীয়া হয় অ
অ
তাকে হে মই সেই তোমাৰ তেনেকে পাচলি মানে কি হয় বস্ বস্তুবোৰ আমাৰ সেই মায়ে তেনেকে মাজতে বাৰীত অকমান কৰিছিলে
তাৰ পিছতে তোমাৰ তেনেকে হ'ল এইবাৰ আকৌ বিলাহী তেনেকে এতিয়া বিলাহী কেইটামান লগা দেখি দেখিছো সেইদিনা জলকীয়া কেইটামানো লাগিছে
অ
তাৰপিছতে মাজতে যে কণ বিলাহী ইমানে কণ বিলাহী বৰ বিলাহী ইমানেই লাগিলে নহয় বাৰী খনত মানে তোমাৰ আও কি হয় জানানে মানুহৰ চকু পৰে
অ এই মানুহৰ এইটো আছেই চিঙি পেলাই লৈ যায় কেতিয়াবা আমাৰ এবাৰ খেতি কৰি তেনেকে লৈ গ'ল নহয়
আমাৰ আমাৰ কি হয় তেনেকে আমাৰ মানে মাজতে মান ধনিয়া তাৰপিছত আকৌ তোমাৰ হেৰি পদিনা তাৰ পাছত আৰু মধুসোলেং মধুসোলেং বাও এতিয়াও আছে দেই তাৰপা আৰু ভেদাইলতা কি হয় মানুহবোৰ আহে হেৰি নিও নে ভেদাইলত তা এতিয়া আছে নে পাই মন কৰা নাই কিন্তু এই আজি অলপ দিনৰ আগলৈকে আছিলে কিন্তু এতিয়া
ভেদাইলতা খাই মই বহুত ভাল পাওঁ
মইয়ো ভাল লাগে দেই মই জোল বনাই দিলে তেনেকে ভাল পাওঁ বা পকৰি বনাই দিলেও ভাল পাওঁ
অ তুমি যে অকল সুধা ভেদাইলতা পাতটো বেচনত লেটিয়াই পেলাই খাবা চোন
অ তেলত ফ্ৰাই কৰি খাইছো খাইছো খাই ভাল লাগে হয় মোৰ মোচমোচিয়া হৈ যায় নহয় অ অ
এ মই বহুত ভাল পাওঁ
গম পাইছো তাকে ভাল লাগে আকৌ এতিয়া সেই তাকে তোমাৰ কি হয় আৰু চাওচোন
অ
তাকেহে বাৰু দিয়া মই সেই যাও ভাতত ত অকমান লাগি মেলি দিওঁগে মাক দেই ঠিক আছে দিয়া